হেল্ল হেল্ল অহ শুনি পাইছা
পাইছো পাইছো
তাইৰ উ লাৰ্জ চাইজটো ললে। লয় মেল মই বোলো স্মল চাইজ টো পাই না এতিয়াটো তাহাতে কৈছে যে আপোনালোকেটো এইটো মই কৈছোঁ একো নাই আমিতো খোৱা নাই আমাক স্মল চাইজটো কাৰণ সেইটো আৰু এনেকুৱা যে পপকন ন সেইটো মানে তুমি পেকিং কৰি আনিব আমি কিহত আনিব বাও আমি হাতত চাইড বেগ কেইটা কিহত পেকিং কৰি আনিম বাৰু সেইকেইটা খাবওতো নোৱাৰো। লাৰ্ছ চাইজটো ইমান ডাঙৰ।
সেইটোৱেইটো হ'ল নহ আজি। মানে সেইটো শেষে কৰিব নোৱাৰি।
অহ নোৱাৰি।
তাতে আমাৰ লাৰ্জো নহয় জাম্ব। ইতু দিছে।
উম।
উম।
নাই ইহঁতে তোমালোকক লুটিম বুলিয়ে দিছে।
তাকেটো মানে মই কবলৈ মই কৈছোঁ যে লাৰ্জ আনিব বুলি।
উম।
তেহতি আৰু জাম্বতো পইচা কাটিছে মইতো মেনু চেন চোৱা নাই মানে আমি অৰ্ডাৰ দিছোঁ আৰু নহ।
উম।
চ' আনি লৈ পেলাই সেইটো দিছে এনেকে মই সুধিছোঁ কি এইটো কৈছে জাম্ব। মানে। উম মই বাৰশ বুলি কৈছোঁ কিমান গৈছে ঠিকে নাই উম।
এতিয়া যদি ধৰ বহুত কেইটা একেলগে ফিল্ম চাব গলা হয় তেতিয়াও বেলেগ কথা ভগাই লব পাৰিলা হয়। কিন্তু। অকল দুটাৰ মাজত কি কথা পাতিম।
লেম নহ'লে মানে কি হল সিহতি জাম্বটো আনি দি দিলে জাম্বটো মানে ভুলতে কিবা মিষ্টেক হল বুলি কলে তাৰপিছত আকৌ আমাৰ ওচৰৰ হেৰি এটাই মানে সিহতি লাৰ্জ দিছিলে। অ কি জাম্ব দিছিলে। জাম্ব দিওঁতে আকৌ সিহঁতৰ লাৰ্জ আহিলে।
তোমালোকৰ দুইটাৰে।
আমি মানে নিজৰ মাজতে মানে এক্সচেঞ্জ কৰি ল'লো।
কিন্তু প্ৰাইচটো।
প্ৰাইচটো মানে সিহঁতি বাকীকেইটা দি দিলে পিচত।
অ অ অ।
ইহঁতি মানে কিবা খেলি-মেলি কৰি মানে আমাৰ পৰা জাম্ব পইচা। পাতিছে সিহঁতৰ পৰা লাৰ্জৰ পইচা। তাৰ পিছত মানে আমি এনেকে ক'লো যে এনেকুৱা খেলি-মেলি হৈছে তাৰ পিছত ওচৰতে বহা বাৰু সেইকাৰণে অলপ খেলি-মেলি হব। পাৰে। তাৰপিছত আৰু তেওঁলোকে যেনিবা। ঠিক কৰি মেলি আমি যেনিবা লাৰ্জতো ল'লো সিহঁতি জাম্বটো লৈ ল'লে। নহলেটো আৰু। কিমান হ'ল হেতেন ঠিক-কাণ নাই।
উম। আৰু এইবোৰ। চাবাচোন জাষ্ট স্নকেচ টাইপ নহ এইবোৰ খালে এনেও পেট নভৰে।
অ পেট নভৰে মানে ভুক লাগি যায় তিয়া যে লাৰৰ্জ ইতু ইমানেই আছিলে যে দুই খাইমেলি শেষে কৰিব পৰা নাই কিন্তু আমি কিন্তু আমাৰ এবাৰ লাভ হৈছিলে দেই এই চিটি চেণ্টাৰত যে হেৰি ৰিফিলিঙৰ যে অফাৰ আহিছিলে
আহিছিল নেকি নাই কম ন
একে লাজ তাতো লাজ মিদিয়াম আৰু ইচমল ইয়াত যেনিব যাম ব টো থাকে তাত মানে লাৰ্চটো মানে পাল্টি বুজিছা
বাকে
অ চিটি চেণ্টাৰত সেইটো মানে বাল্টিং মানে তাৰমানে সৰু তুমি এই যে আমাৰ ঘৰৰ যে সৰু বাল্টিং বিলাক যে থাকে যে তাতকে অকমান ডাঙৰহে হ'ব
আহ
ত' তেনেকুৱা এটা বাল্টি তাৰপিছত আমি মানে ছট মান মানুহ গৈছিলো দেই তাৰপিছত আৰু পৰি কিন্তু উ ভালে খিনি দাম পৰিছে মোৰ মতে এহেজাৰ টকাৰ উচ হব লাম নশ কিমান টকা চাগে
উম কিন্তু পাৰিওব ক মানুহৰ
অ ছটা মানৰ আৰু মানে কি কৰিছে জানা সিহঁতি মানে চেকতো লৈয়ে গৈছে ন মানে তত লোৱা বেগ হওক কিবা বেগ হওক আৰু মান বেগত একো বস্তু নেকি নাথাকিলেতো নিবলৈ দিয়েই ভিতৰলে তাৰপিত এতিয়া দিন নে নাজানো দে দিছে আমাক তাৰপিছত। স কি কৰিছিল তাৰানে প্ৰথমতে আনিলে তাৰ পিছত সুধি আহিছে যে ৰিফিল হয় নে নহয় কৈছে হয় কেইবাৰ হয় কৈছে য বাৰ মন যায় সেইবাৰ হয় এনেকে কৈছে।
উম
তাত আৰু কি হ'ল বিল খন বিল খন হাতত ৰাখিছে নহয় তাৰ পিছত এ বাল লৈ গৈছে ভিত ভিতৰত লে একদম ছটা মানুহে কি এ এনেকে ভগাই লৈছে চবে, অ' বেগতে মানে বহী এখন আছিলে বহীখনৰ এই এনেকে যে কিবা বনাই যে, এনেক ৰাউণ্ড ৰাউণ্ড কে যে তাৰ পিছত মোৰ মো মোক যেনেকোৱা বাহকেট তো দিছে, তাৰপিছত গোটেই জাগ কেত তেনেকুৱা বনাই, বনাই ভাগ কৰি কৰি লৈছে। তাৰপিছত খাই নহয়, এটা উঠি এটা উঠি গৈ লৈ পেলাই আনেগে। আহ তাৰ পিছত আকৌ ইটো উঠি যায় ইটো আনেগে, ইটো উঠি যায় সিটোয়ে আনেগে, সিটো উঠি যায় ইটোয়ে আনেগে। এটাই- কমছে ক'ম তিনি বাৰ মানকে ৰিফিল হৈছে।
উম।
আৰু যে খাইছেও। খাইছে সিহঁতে বেগতো ভৰাইছে, লুটি দিলে মানে চিটি চেণ্টাৰক লুটি দিলে সেইদিনাখন। মানে সিহঁতি মানে এনেকে কৈছে যে এহেজাৰ ট লৈকে আমি ইমান অকমান খাম নেকি? কিন্তু মানে কি বেছিকে লোকচানো। মানে আমাৰ
নাই হোৱা, অ' ৱান হাণ্ড্ৰেড ছামথিং পৰিছে, সেইটোৱে।
মানে মইতো নিবলে ৰেডি নহয়, মই মানে না না না না মই বেগত নভৰাও। এনেক কে মানে মোৰ অলপ এই মানে মোৰ হাইজিনৰ প্ৰব্লেম আছে মানে মোৰ।
উ-উম, আৰু সেইবোৰ ভাবাচোন তুমি বেগটোওতো ধুব লাগিল তাৰপিছত। আৰু সেনেকে ধৰা, বহুত কিমান ধোলা পৰি থাকে।
তাতে পেৰি, পেৰি ফ্লেভাৰ। চোন তুমি তাৰপিছত, মই মানে কৈছো যে না না মই অ'' মই এইবিলাক নকৰো দেই, মই এইবিলাক নবঢ়াও এনেকে কৈছো তাৰিছত সিহঁতি কি কৰিছে জানা, গোটেই গোটেই কেইটাই দুবাৰ দুবাৰ কে মানে আনি আনি বেগত ভৰাই লৈ পিনে। একে লাষ্ট বাৰত একদম এক ভৰ্তি। কে আনি লৈ পেলাই মোক ঘৰলে দি পঠাইছে। মোক গোটেই বাল্টিটো দিছে। পঠাইছে তাৰ পিছত কি কৰিছে জানা ওলাই যাওঁতে সেই বাল্টি টো লৈ লৈ গৈ আছোঁ নহয়। চাইকেল আছো দোকান এক। নৰ পৰা কিবা ফইল পেপাৰ যে পাই যে। মোক তেনেকে এযোৰ গোটেই মানে হেৰিটো যে। ফইল পেপাৰ কিনি ফইল পেপাৰ দি বান্ধি লৈ পঠাই। এ সেই ঘৰত আহি লৈ পেলাই গোটেই মানুহখিনিক মই ভগাই দিছোঁ পিছত।
স অ সিহঁতৰ লগত গলে ভাল। মানে ইমান লাজ নকৰে নহ সিহঁত।
উম লাজেই নাপায়।
আমাৰ আমাৰো মানে সেন্দিকত থকা কেইটা আছিলে দেই লাজ নাছিলে ইমান। গৈছিলেই সিহঁতেও। কিন্তু এতিয়া তো লগ পোৱাই নাযায় কোন যে ক'ত সোমাই আছোঁ হিচাপে নাই চাগে এজনী। বিয়া আমাৰ এই চেটাৰডে।
উম
তাকো পলাই গৈছে।
তোমালোক থাকোতে প্ৰণৱ ছাৰ আছিলে নাই।
আছিলে প্ৰণৱ ছাৰতো অফিচিয়েল কামবোৰ যাইছিল।
অ অ।
আছেটো এতিয়া।
প্ৰণৱ ছাৰে আমাৰ। ক্লাছমেট এজনীকে বিয়া। পাতিব
কি কোৱা।
অ।
হে।
উম।
চাৰে কি মানে বিয়া পতা নাচিল নেকি?
নাই পাতা
আমি গম নাপাওঁ আমি অফি ধৰা কাম খিনিৰ কাৰণে
এহ এতিয়া ছাৰ এতিয়া ছাৰ কিমান ফিট হৈ গৈছে মানে লাহে লাহে অলপ কমিছে জানা নাই
কি কোৱা বচোন আমি যোৱা বহুত অ আগৰ পৰাই তেওঁ তাতে কৰা
উম ছাৰ একে ড্ৰিম হাজবেণ্ড এতিয়া
উম
ছাৰে
হয় জানো হাৰে মই আমি আমি তেওঁলোকে বিয়া পাতা বুলিয়ে ভাবিছো আমাক যেতিয়া ধৰা এই কিবা ম হ মাৰ্কশ্বিটৰ কাম থাকক কিবা বা বিশেষকে হেৰি কাম স্কলাৰশ্বিপৰ কামবোৰত তেওঁৱে হা কৰে নস প্ৰণৱ ছাৰে হা এবাৰ তাৰ পাছত আৰু অহ তাইৰ পিয়ন দাদা কেইটাই আৰু কলে যে প্ৰণৱ ছাৰ আহিলে হ'ব ছাৰ ছুটিত আছে আমি আৰু ভাবিছো ফেমেলি থকা মানুহ আছো চাগে ছুটিত আৰু আৰু সেইটো ভাল আহাই নাছিল ন তেওঁলোক ডাঙৰ ইমান তাত তাৰপিছত আৰু ছাৰে
ময়ো ভাবি নাপালো মানে
অহ সেইটো মানে ভাবাই নাই যে ছাৰেও বিয়া নাই পাতা
আমিও আজিলৈকে ভবা নাই যেতিয়া গম পাইছো মানে তেতিয়া আমি চব ছক আমি মানে এনেকে আছো যে কি হ'ল
এয়ে ময়ো শুনাই নাছিলো এতিয়া শুনা পালে
এতিয়া বিয়া অলপ দিনৰ পিছত আঙুঠি পিন্ধোৱা হ'ল নেকি
ছাৰক আমি উম ছাৰক আমি সেই লকডাউনত আৰত ধৰা চেমিষ্টাৰৰ ফিজ দিব লাগে যে,
উম!
সেইবোৰ ক্ষেত্ৰত লগ পাওঁ আৰু একদম ধৰাশ এয়া স্কলাৰশ্বিপৰ কামত সেয়াতে পাওঁ, হ ব! তাৰে যে তোমালোকৰ অসমীয়া ডিপাৰ্টমেন্টৰ নেকি?
নহয় নহয় ছাৰ ছাৰ ডিপাৰ্ট অ আমাৰ ছোৱালীজনী আমাৰ অসমীয়া ডিপাৰ্টমেন্টৰ
ব তাই এবাৰ তাই কি ৰিং চেৰমনিয়,
ৰিং চেৰিমনী হ'ল হ'বলাগ ঘৰৰ পৰাও কথা চথা পতা চব হৈ গ'ল আকৌ এতিয়া বিয়া।
কিয় নিদিব বাৰু কোৱাচোন হেন দে হেন জেগাত বোলে সি চাকৰি কৰি আছে।
কিমান টকা তাৰ
কিমান টকা সেইটোয়টো কথা আৰু তেওঁ তে তেওঁ চাগে অফিচিয়েল কামৰ নি কি মে বি তেওঁ চাবজেক্ট টিচাৰ নহয় চাগে।
নাই নাই চাবজেক্ট টিচাৰ নহয় নহয় অফিচিয়েল কামাৰ,
উম আৰু তেওঁ বয়স হ'ল ন এতিয়া, ভাল এটামণ্টে পাই তেওঁ মই জনাত, উম ত দিবই আকৌ ঘৰৰ মানুহে হাঁহি মুুখে দিব।
মোৰ মতেতো লাখ মান চুইছে চাগে,
আহ এতিয়া চব তেওঁৰ
উম!